হেল্ল'? আহ কি কৰি আছাঁ?
অ' এনেই বহি আছো, তুমি কি কৰি আছা?
অ' মই এনেই বাহিৰলৈ ওলাই আহিছিলো, অলপ বতৰটো ঠাণ্ডা সেইকাৰণে অলপ ঘুৰিবলৈ আহিছিলো বাহিৰত।
অ' তোমাৰ ফালে ঠাণ্ডা নেকি? আমাৰ ফালে ইমান গৰম দিছে।
হয় নেকি? অ' আমাৰ পিনে ঠাণ্ডাই আছে।
আচ্ছা, কি বৰষুণ দি আছে নেকি?
বৰষুণটো তেনেকুৱা দিয়া নাই। আৰু এনেই ঠাণ্ডাই আছে বতৰটো, তেনেকুৱা উম, ডাৱৰীয়া বতৰ হৈ আছে মানে কেতিয়াবা দিব পাৰে। মই খালোঁ, তুমি খালানে?
অ', অ', মইও খালো।
কিহৰ লগত খালোঁ।
অ', আজি খাইছো তোমাৰ, ৰুটি খালো আৰু চব
হয় নেকি?
তুমি কি খালা?
মই তোমাৰ ৰুটি খালো তাৰপিছত আলু ভাজি লগত খাইছিলোঁ।
অ', হয় নেকি? নিজে বনাইছানে!
অ', মই নিজে বনাইছিলো, তুমি?
অ', মইতো নিজে বনোৱা নাই, মই আহ' তুমি কি নি, ৰুটি নিজে বনোৱা।
অ', মই ৰুটি তোমাৰ ভাত আৰুত কিবা, দু-দুপৰীয়াৰে খাব মই বাহিৰত থাকি ন। পঢ়িবলৈ এনে বাহিৰত আহিছো। এনে বাহিৰতে থাকোঁ, এনে নিজে ৰুমত অ' ৰুটি-চুটি বনাও আৰু, কেতিয়াবা এলেহুৱা, এলাহ লাগিলে মানে, মই কেতিয়াবা হোটেলতো খাই দিও!
অ', ঘৰত নাথাকা নেকি তুমি?
নাথাকো।
অ', অ', ঘৰত কেতিয়াবা যোৱা নে?
অ', যোৱা হয় তোমাৰ, এনে ছুটি থাকিলে। এতিয়া অলপ দিন আহ, ছুটি আছে।
তোমাৰ গাঁৱত আছ কোনে ফিকি থৈছে।
অ', মোৰ ঘৰ গাওঁতে আছে।
অ', হয় নেকি?
অ', মোৰ ঘৰ তোমাৰ, তেজপুৰ।
অ', তেজপুৰ হয় নেকি অ', তেজপুৰ অ', তেজপুৰত থাকা নেকি তুমি?
অ', মই তেজপুৰত থাকো মানে, গুৱাহাটীত ফুৰিবলৈ আহিছো।
অ', আচ্ছা ভালে জাগা দিয়া তেজপুৰ।
অ', ভাল ধুনীয়াই আৰু কি ক'বা।
উম।
সেইপানে আৰু, সেইপানে বানপানী চানপানী নহয় আৰু, তেজপুৰত। তুমি খানা-চানা বনোৱানে?
পুৰতো কি, আপ্পাৰ অ-অসম নাই, নামনি অসম হয়। তেজপুৰ। অ', অ', অ', হয় হয় আকৌ ৰাখো ন।
উম, তুমি মানে ঘৰত খানা-চানা বনোৱানে?
ঘৰত মই মানে বনাও কেতিয়াবা মই ৰুটি বনাব নাজানো। এ ৰুটি তোমাৰ গোলকে বনাব লাগে ন, সেইকাৰণে যে গোল, গোল বনাব নাজানো ভালকে।
হয় নেকি? কি কি বনাব জানা এনে।
এনেতো ভাত, দালি, ভাত, মেগী, চাহ সেইবোৰ বনাই লওঁ।
অ', অ', অ'।
উম, আৰু তোমাৰ ভাজি হ'লে, ভাজি বনাব পাৰো। আৰু সেইটোয়ে। মাংস, মাংসও বনাব পাৰো অলপ-চলপ ইমান নাজান।
এনে বেছিকে তুমি ঘৰত কি বনোৱা।
সিখিনি মই তোমাৰ চাহ বনাও।
হয় নি? অঁ। মানে এনে খাইকে কি ভাল পোৱা বেছিকে?
বেছিকেতো খাই মই তোমাৰ এ হুম' হুম' কি কলা?
খোৱাত কি ভাল লাগে তোমাক বেছিকে?
খোৱাদটো মোক তোমাৰ দালি ভাত আলু পিটিকাই ভাল লাগে। মই মানে মাংস খাই ইমান ভাল নাপাওঁ।
অহ' মাংস খাই ভাল নোপোৱা?
উম' সেইকাৰণে, তুমি কি ভাল পোৱা তে?
মইতো এনেই ঘৰত মাছ খাইকে ভাল পাওঁ, মই মাছ বনাইকে ভাল পাওঁ, মাছ- মাৰিকে ভাল পাওঁ খাই কে ভাল পাওঁ, তুমি পোৱা নে?
অ' মাছ মাৰিব যোৱা নেকি?
অঁ মই গাঁৱত থাকিলে মানে আমাৰ পুখুৰী আছে তাতে মানে মাছ মাৰো আৰু। তাতে আমি পুহি থোৱা মাছ।
অঁ অঁ হয় নেকি? নিজৰ ঘৰতে অঁ পুহিছা ন।
অঁ নিজৰ নিজৰ ঘৰতে পোহা আছে মাছ।
অ' কি কি মাছ পুহিছা?
অ' তোমাৰ বামি মাছ আছে আৰু তোমাৰ আছে- যিহেতু তোমাৰ সেইটো মাছ আছে, কি বোলে? ডাঙৰ ডাঙৰ যে থাকে- টকোৱা মাছ বহুত থৈছো। উম' বামি মাছটো মান- নে থৈছো, বামি মাছো ভাল ন সোৱাদ। সেইটোতো এটা থলে মানে বহুত হৈ যায়।
পুঁহিছা, তোমালোকে মানে গাঁৱতো কি কি পোহা ন মানে যেনেকুৱা ঘৰত কুকুৰা?
ঘৰত ঘৰত আছে মুৰ্গী আছে তোমাৰ- অঁ ছাগলী আছে তাৰপিছত তোমাৰ গৰু আছে। আৰু গৰু আছে তাৰ পিছত তোমাৰ অঁ মেকুৰী, কুকুৰ হেই-
গৰুটো কি ঘৰতে পুহিছানে নে পথাৰত লৈ যোৱা?
অ নহয় পথাৰত মানে এৰি দিওঁ।
অ অ, তুমি ঘৰত ঘাঁহ-চা দিব নালাগে ন?
নালাগে নালাগে, ঘৰত- ঘাঁহ-চা দিব নালাগে মানে এৰি দিলে মানে পথাৰত যাইকে খাই লয়। এনে দুপৰীয়া যাইকে এনে- পানি-চানি দিয়া হয় আৰু।
অঁ মানে ৰাতিপুৱাই এৰি দিব লাগে।
অঁ ৰাতিপুৱা অলপ দানা দিকে দানা-পানী দিকে এৰি দিওঁ আৰু দুপৰীয়া। হয়নে, তাতে আমাৰ পুখুৰী আছে তাতে পানী-চানী খাই লয়। এনেই কিছুমান বান্ধি- কিছুমান গৰু কিটা আকৌ বান্ধিলে মানে সেইটো জা-জাগাটো চেঞ্জ কৰি দিয়া হয় আবেলি সময়ত। পানী-চানী দিয়া হয়।
অঁ অঁ আটছা, ছাগলী পুহিছেনে?
ছাগলীও আছে। ছাগ- গলী মানে গাঁৱততো তুমি জানাই ছাগে গৰু, ছাগলী, মুৰ্গী, হাঁহ, কুকু- কুৰা সেইবোৰ পোহা যায় বেছিকে, আৰু সেইবোৰ সেইবোৰ পৰিৱেশত মানে ভাল লাগে ন?
উম উম, আৰু তুমি তোমালোকে কি বিক্ৰী কৰা ন?
অঁ তোমাৰ হ বিক্ৰী কৰা যায় আমাৰ। বিক্ৰী কৰা যায়।
অঁ, সেনেকুৱাটো মোকো ভাল লাগে দিয়া, মই এই চিটি এৰিয়াত থাকো ন তোমাৰ সেই কাৰনে মানে এনেকুৱা দেখা পোৱা নাই আজিলৈকে মানে। এনে গাঁৱৰ মানুহে মানে ইমান কিবা কিবি পোহে ন?
ভাল লাগে, জীৱ জন্তু পোহে আৰু উম।
জীৱ জন্তুটো তো পুহি পুহিব লাগে আৰু
ঘৰৰ এই ঘৰৰ যেনেকুৱা তোমাৰ ঘৰৰ ছাগলী, মুৰ্গী সেইবোৰ ঘৰতে পোহা মুৰ্গীবোৰ খোৱা নে?
নাখাওঁ সেইবোৰ নাখাওঁ আমি।
অঁ, এইটো বিক্ৰী কৰা ন?
কেতিয়াবা খোৱা যায় আলহী আহিলে এনে খোৱা নাযায় আৰু।
অঁ, নহয় এনেকুৱাটো ঘৰত পুহিলেতো ভাল নালাগে ন ঘৰত পোহা মানে এনেকুৱা মুৰ্গী আৰু ছাগলী পোৱালী ভাল নালাগে। তাকে।
উম সেইটো হয়। ভাল নালাগে বুলি ক'লে তেনেকুৱাও নহয় খোৱা যায় আৰু।
অঁ, হয় আৰু সেই হাঁহ পুহিছানে?
হাঁহ পূহিছোঁ।
অঁ।
হাঁহয়ো আছে আমাৰ, তোমাৰ চৈধ্যটা মান আছে।
অ ইমান বেছি।
উম আছে। অঁ পোৱালি দি থাকে, অ কণী দি থাকে, হাঁহৰ কণী বি ক্ৰী হয় নহয় তোমাৰ, হাঁহৰ কণী হাঁহৰ পোৱালি।
হাঁহৰ কণী মানে কেতিয়া কেতিয়া দিয়ে তোমাৰ মাহত কেইবাৰ দিয়ে?
মাহত তোমাৰ ত্ৰিশ দিনমান দিয়ে।
অ হয় নেকি?
উম।
আটছ
উম, হাঁহ মাহত মানে ডেইেলি এটাকে কনি দিয়ে আৰু। যেতিয়ালৈকি পায় এইটো হয়, প পু পূহে মানে ডেইলি এটাকে কণী পোৱা যায় আৰু হাঁহ মুৰ্গী একে মুৰ্গীৰ নিচ কোনে হাঁহে হাঁহক?
অ, হয় নেকি?
অঁ।
হাঁহৰ পোৱালি কেইটা বহুত ভাল লাগে ন দেখাত ইমান সৰু সৰু থাকে?
অঁ, মানে জীৱ জন্তুকেইটাৰ মানে সৰুতে পোৱা পোৱালিবোৰ চবৰে দেখাত ভালেই লাগে। তেনেকুৱা নহয় যে সেইটো ভাল লগা, সেইটো ভাল লগা মানে চবৰে ভালেই লাগে। তুমি তুমি বেছিকি কি ভাল পোৱা জীৱ জন্তুৰ ভিতৰত?
মই জীৱ জন্তুৰ ভিতৰত মই তই এ কি কয় কুকুৰ ভাল পাওঁ।
কুকুৰ হয় নেকি? অঁ ভালেই কুকুৰ মানে পোহাটো ভাল।
কৈয়ে ভাল লাগে আৰু।
হয় নেকি? মইও কুকুৰ বিৰাট ভাল পাও বিৰাট মৰম লগা থাকে নহয়।
পোৱালিও ভাল লাগে মেকুৰীৰ সৰু পোৱালি থাকে ন সেইবোৰ ভাল লাগে।
তিবোৰ জাননে? যেনেকুৱা জাৰ্মান চাৰ্ফাদ। ৰেড বুল, ব্লেক ডগ এনেকুৱা সেইবোৰ
তোমাৰ এটা ভ'দা ফোন কুকুৰৰ টাইপ কে, ইমান ভাল ন? মানে কেনেকুৱা থাকে যে মুখখনতো। সেইটো তোমাৰ ভ'দাফন কয়টো। উম, আৰু এটা বুলডগ থাকে।
উম, বেছিকে
আৰু তোমাৰ বহুত কুকুৰ এনে সৰু প্ৰজাতিৰো থাকে সৰু, সৰু থাকে তোমাৰ। এটা সৰু থকাতো বৰ ধুনীয়া লাগে, মানে সৰু থাকে আৰু চুলি ডাঙৰ, ডাঙৰ কে থাকে ন সেনেকুৱা ভাল লাগে।
গৰু পোৱালী কুকুৰ পোৱালী অ'
মানে সেইটো সেইটো মানে কুকুৰটো তোমাৰ ডাঙৰ নহয় মানে সৰুয়ে থাকে।
হয় নেকি? অ' ভাল লাগে তেনেকুৱা কুকুৰবোৰ দেখিবৰ কাৰণে।
সৰু প্ৰজাতিৰে কুকুৰ হয় তোমাৰ মানে, এইটো ডাঙৰ নহয় সৰুৱে থাকে মানে তোমাৰ এ'জ হলেও মানে সৰুৱে থাকে। এইটো ডাঙৰ নহয়। সেইকাৰণে দেখাত মানে সৰুৰ পোৱালিৰ নিচিনা লাগে কিন্তু ডাঙৰ হ'লেও। সৰু নিচনা লাগে ন ভাল লাগে।
এটা থাকে নহয় জাৰ্মান চেফেট বুলি, সেইখন মোক মোৰ বিৰাত ভাল লাগে এইটো অলপ শিয়ালৰ নিচিনা?
অ'অ' আচ্ছা। হয় নেকি?
আৰু তোমাৰ এই কুকুৰ-চুকুৰ প পুহিলে তোমাৰ বাহিৰৰ কুকুৰ তোমাৰ সেইবোৰৰ মানে, মানে ভাল, ভাল টো দিব লাগে আৰু খানাবোৰ ভাল, ভাল উম, ভাল দিব লাগে।
অ' ভাল, ভাল, ভাল খানাবোৰ দিব লাগে। হয় আমাৰ এনেকুৱা দেশী কুকুৰ ভাল লাগেনে তোমাৰ?
দেশী কুকুৰো ভাল লাগে দেশী কুকুৰ কুকুৰৰ তোমাৰ এ মানে ঘৰীয়া কুকুৰৰ তোমাৰ এইটো অ' পোৱালী বোৰ ভাল লাগে ধুনীয়া লাগে সৰু থাকোতে। ভাল লাগে, ডাঙৰ হ'লেতো তোমাৰ সেইটয়ে হয় যে আৰু সেনেকুৱা থাকে। ক্ষিনমিন থাকে ন? আৰু কিছুমান ৰাস্তাত দেখা পাওঁ কিছুমান কুকুৰ ইমান মোটা, মোটা থাকে ন? শকত থাকে সেইবোৰ চাই কিনে ইমান সেইটো লাগে ভয়ে লাগি যায়।
এইটো তোমাৰ এইটো তুমি কলা নহয় অলপ আগত বোল ডগ। সেইবোৰ কুকুৰ যি ডাঙৰ থাকে দেখাত হয়।
উম,
এটা তুমি অ' ভদাফনৰ নিচিনা এটা কুকুৰ থাকে বুলি ক'লা নহয় তাক ভদাফন কুকুৰ কতো পোক বুলি কয়।
কি কৈছা?
পোক বুলি কয় পোক এইটো ভোদাফোনৰ নিচিনা ভোডাফোন এইটো আগত ভডাফোন বুলি এইটো তাৰমানে ভডাফোনৰ বেকড মানে আহিছিল নহয় তাৰ পৰাই একদম ভোডাফোন ডগ বুলি কোৱা যায়
নহয় অ চবেই মানে সেই সেইটোয়ে কয় যে ভদাফোন বুলি কয় কিন্তু মই নাজানো নামটো ভালকে কি বুলি কয়
উম উম মানে কুকুৰৰো বহুত টাইপৰ ভেৰাইটি পোৱা যায় আজিকালি।
অ অ নহয় এইটোতো তোমাৰ বাহিৰৰ পৰা আনে ন আজিকালি সেই কাৰণে আগৰ দিনততো তোমাৰ এনেকুৱা বাহিৰৰ পৰা অনা নাছিলে সেই মানে আমাৰে এইটো এইটোৰ আছিল ন ইণ্ডিয়াৰে আছিল সেইকাৰণে।
উম উম সেইটোটো হয় বাৰু দিয়া ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ দিয়া ঠিক আছে।
ধন্যবাদ!
উম ৱেলকাম।